অ শুনিছানে মাততো
শুনিছো শুনিছো
কি কৰি আছা?
এ এনেই বহি আছো
তাৰপা বাৰ খবৰ
হ'ব ভালেই তোমাৰ
হ
তোমাৰ কেনেকুৱা
মই আছো আৰু তাৰপা তোমাৰ বহুত দিনৰ মই ফোন মাৰিলো টপিক এটাৰ ওপৰত আলোচনা কৰিবলৈ
আহ কোৱাচোন ব
টপিকটো হৈছে তোমাৰ হেৰি পৰিৱেশ প্ৰদূৰষণ
অ পৰিৱেশ হয়টো
অ পৰিৱেশ এতিয়া তোমাৰ মতে পৰিৱেশ আমাৰ সাম্প্ৰতিক সময়ত পৰিৱেশ প্ৰদূষণটো বহুলভাৱে দেখা গৈছে
হয় হয়
য কি কাৰণত যে পৰিৱেশ প্ৰদূষণ হৈছে ব
মানে পৰিবেশ প্ৰদূষণ নহল এটা কাৰণতে নহয় আপোনাৰ এতিয়া অ বায়ু প্ৰদূষণ আছে শব্দ প্ৰদূষণ পানী প্ৰদূষণ এনেকুৱা বহুত ধৰণৰ প্ৰদূষণ ফ দে খাতাবলৈ যায় এতিয়া পানী প্ৰদূৰ্ষণ ধৰক এতিয়া গেলা পছা জাবৰ জোথৰ যদি আমি এতিয়া পানীত পেলোৱা যায় পানী সেইটো তেতিয়া প্ৰদূষণ হয় সেইপিনে যদি আমি ঢাকেৰা গেলা পাছত বস্তু খিনি যদি জ্বলোইও দিওঁ প্লাষ্টিক পলিথিন এইখিনিৰ পৰা এইখিনিৰ পৰাতো আমাৰ বায়ু প্ৰদূষণ হয়
হয়
অক্সাইডৰ গেছ বৃদ্ধি পাই যায়
হয়
আৰু এতিয়া মানে আমাৰ দেৱালী চেৱালি পাতিলে বৌম ফুটকা ফুটাই এতিয়া ধোঁৱাতোৱে আমাৰ পৰিৱেশ ফু শং কৰেড় তাৰ লগতে শব্দটোৱে শব্দ প্ৰদূ্ষন কৰে এইখিনি ইউজ কৰিব লাগে
চাবা ত নি আম আমাৰ সন্মুখত জ্বলন্ত উদাহৰণ হিচাপে দেখাাইছো আমাৰ ভাৰতৰ এখন ৰাজ্য দেল্হী যিেতটো ভাৰতৰ ৰাজধানী বুলি তাক আখ্যা প্ৰদান কৰা হয়
হয় হয়
সেই দি চহৰখনন তোমাৰ ভাৰতবৰ্ষৰ ভিত ভোমাৰ সৰ্বাধিক আহ প্ৰদূষিত ৰাজ্য হিচাপে পৰিগণিত হোৱা পৰিলক্ষিত হৈছে
হয় হয়
সেই চহৰখন ইমানে প্ৰদূষিত হৈছে যে তোমাৰ আমাৰ সমগ্ৰ দেলহি চহৰ অ স্কুল কলেজসমূহ বন্ধ দিবলগীয়া হৈছিল
অ হয়
যাৰ ফলত তোমাৰ বিভিন্ন সমস্যয়াৰ সৃষ্টি কৰি দেখা দিছে এইসমূহ নিৰ্মূলকৰণ কৰাৰ ক্ষেত্ৰত তোমাৰ তুমি কি বুলি ভাবা।
মোৰ মতেটো মানে এটা নিৰ্দিষ্ট জেগা থাকিব লাগে এটা সভাৱৰ। জনাবলাক গৈ জমা কৰিব লাগে য'তে ততে মাহ আব জনাবিলাক পেলাব নালাগে। য'ত ত'ত পেলাই তাৰ পৰাৰা দুৰ্গন্ধত হয় যাৰ ফলত মানুহৰ বেমাৰো সৃষ্টি হয়। এতিয়া আমি প্ৰদূষিত বায়ু যদি আমি উশাহত গ্ৰহণ কৰো তাৰ ৰাতো বহুত ডাঙৰ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে।
নিশ্চয় আৰু তোমাৰ পৰিৱেশ প্ৰদূৰ্ষন কেৱল জাবৰ জোথা বুলি নহয়। এয়া তুমে চোৱা আমাৰ যি উদ্যোগ স্থানীয় যিটো থলুৱা উদ্যোগ। কল কাৰখানা সেই সেই উদ্যোগ সমূহৰ যি তোমাৰ বিষাক্ত গেছ বিষাক্ত তোমাৰ লেতেৰা পানী সেই সমূহ আমাৰ জনসাধাৰণে ব্যৱ্হাৰ কৰা নল নৰ্দমা পুখুৰ। পু খুৰী এইসময়ত পেলোৱা দেখা গৈছে।
হয় হয়।
তাৰ কাৰখানাৰ চিমনিয়েদি নিৰ্গ নিৰ্গৰিত হোৱা তোমাৰ যিটো বিষাক্ত গেছ।
হয়।
সেই গেছটো তোমাৰ বায়ুত মিলি যোৱা পৰিলক্ষিত হৈছে।
হয় হয় হয়। ক্লোৰিন কাৰ্বন এইবিলাক শাৰীৰিক গেছৰ পৰিমাণ যাৰ ফলত বাঢ়ি গৈছে আৰু। আপমাৰ এতিয়া সেউজীয়া কিহৰ তাৰ ফলত প্ৰভাৱ পৰিছে বহুতো।
সেই তুমি ঠিকেই কৈছা আৰু তুমি চাবা হয় এতিয়া। তোমাৰ। অ যতিয়া পানীত যিটো লেতেৰা বস্তু পেলাই দিছে সেই সেই পানীতটো যেতিয়া মানুহে সেৱন কৰি। কৰিছে।
অ।
তেতিয়া তোমাৰ কলেৰা টাইফড জণ্ডিছ এনেকুৱা ধৰণৰ কিছু বেমাৰ হৈছে। আৰু যেতিয়া আৰু এই যিবোৰ বায়ুত যিবোৰ গেছ এৰি দিছে। তাৰ ফলত তোমাৰ চাইনাছ এনেকুৱা ধৰণৰ কিছু বেমাৰ দেখা দিছে। আৰু যেতিয়া যেতিয়া। কল কাৰখানাৰ ধোঁৱা বা এই বিষাক্ত গেছসমূহ বেছিকৈ এৰি দিছে আৰু। আমাৰ জনসাধাৰণ যেতিয়া গছ গছনিবোৰ কাটি পেলাইছে বায়ুত। চিঅ' টো অৰ্থাৎ কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি হৈ গৈ আছে। যাৰ ফলত সাম্প্ৰতিক সময়ত। তোমাৰ আহ যি গোলকীয় উত্তাপ দিনক দিনে বৃদ্ধি হব ধৰিছে। আৰু সেই গোলকীয়তটাপ বৃদ্ধিৰ ফলত তোমাৰ কিছু লোকৰ মৃত্যুও হৈছে।
অ।
দিন ধ্বংস কৰি দিছে এইবিলাকৰ ফলতোতো মানুহৰ অক্সিজেনৰ পৰিমাণ কমি গৈছে। আৰু বেছিকে যেতিয়া নাইট্ৰজেনৰ পৰিমাণো বাঢ়ি যাব লৈছে। ঘোৱা গছ গছ আনি এইবিলাক কাটি দিলে পৰিৱেশ বিনষ্ট। হয় সেইকাৰণ চাহ। এই ইতা ইটা ভাটা আদি এইবিলাক কল কাৰখানাৰ পৰা যিহেতু ধোঁৱা ওলাই। সেইখিনিয়ে মানসিকভাৱেও মানুহক মানে অসুস্থ কৰি তোলে। সেইখিনি ৰোধ কৰিব লাগে।
একচেলি ইয়াৰ মূল কাৰণ বুলি ক'বলৈ গ'লে আমাৰ পৃথিৱীত। বসবাস কৰা জনসাধাৰণসকলে ইয়াৰ উৎপত্তিৰ কাৰণ কাৰণ। তেওঁলোকে যদি এইসমূহ। সুৰক্ষিত স্থানত যদি ব্যৱহাৰ। কৰিলেন তেন্তে নিশ্চয় ইয়াৰ পৰা আমাৰ বিভিন্ন বেমাৰ আজাৰ নঘটিলহেতেন।
হয় হয় এতিয়া মানে ইটা ভাটাৰ বন্ধ কৰি দিলো আমাৰ মানে জনসাধাৰণৰ। সমস্যা আহিব হয় এতিয়া কেতিয়া।
অ সংস্থ সংস্থাপন নাইকিয়া হ'ব কিন্তুয়। সংস্থাপন দিবলৈ। সেই লোটা বা ইটা ভেটা যিটো আছে সেই ইটা ভেটাটো তোমাৰ। যিখিনি গেছ গেছ খিনি ওলাই যাব পেলাই এটা নিৰ্ভৰযোগ্য সুৰক্ষিত স্থান নিৰ্মাণ।
অ এটা নিৰ্দিষ্ট জেগা মানে বাছনি কৰি লব লাগে।
আমাৰ যাতে আমাৰ এই সাধাৰণ জনতা সকলৰ ওপৰত। ইয়াৰ অত্যাচাৰ বা ইয়াৰ তোমাৰ বেয়া সেৱনৰ ফলত। বেমাৰ আজাৰ বা বীজাণু গাত বিয়পিব নোৱাৰে। তাৰ প্ৰতি চৰকাৰে তোমাৰ লক্ষ্য ৰাখিব লাগিব।
অ হয় এতিয়া যে গৰমৰ উষ্ণতা বৃদ্ধি বাঢ়ি গৈছে এইখিনিৰ ফলতো এতিয়া মানুহৰ। অ বহুতো এতিয়া ৰোগত পৰি কিছুমানতো মৃত্যু মুখতে পৰিছে কিন্তু চব প্ৰদূষণ গছ গছনি কটা এইবিলাকৰ জগতে হৈ আছে। সেউজগৃহৰ গেছৰ প্ৰভাৱ পৰিছে। যাৰ ফালে এতিয়া উষ্ণতা বৃদ্ধি পাইছে।
গতিকে আমি এইসমূহ নিৰাময় কৰিবলৈ আমি নিজে নিজে হলেও সু সুৰক্ষাৰ্থ চেষ্টা কৰিম। আৰু ইয়াৰ এইসমূহ নিৰ্মূল কৰাৰ ক্ষেত্ৰত তোমাৰো সহায় সহযোগিতা মান বুলি আশা কৰিছো
হয় আপোনাৰ ওপ পৰা আশা থাকিলে
অ ভৱিষ্যতো আমি ইয়াৰ বিষয়ে আলোচনা কৰি যাম আজিলৈ ইমানতে ৰাখিছো।
ঠিক আছে